হেল্ল' হেল্ল' শুনিছে নে? হেল্ল'। হেলও এ বৰষুণ দিছে নে নাই? উম হেল্ল'
হেল্ল' হেল্ল'
আছা
অ, অ
শুনিছা নে, অহ কি নাম আছিল তোমাৰ?
হেল্ল' শুনিছো লৰছিল তোমাৰ শুনিছোঁ, শুনিছোঁ।
অ ঠিকে আছে বাৰু অহ মোৰ নাম মানৱ সূত্ৰধৰ।
হয়, হয়
সূত্ৰধৰ বাকী কি কৰি আছা এতিয়া?
তাকে আছো দিয়া, এডমিচন লৈ আহিলোগে তাকে এতিয়া আছো আৰু
অ অ এডমিচন ললা ন? আচ্ছা ক'ত ললা এডমিচন?
গুৱাহাটী ইউনিভাৰ্চিটিত ললোঁ।
অ ঠিকে আছে, বাৰু
সে ৰ ৰখি আছিলোঁ, বুজিছা গুৱাহাটী ইউনিভাৰ্চিটিলৈকে ৰখি আছিলোঁ, তাকে ফাৰ্ষ্ট ফাৰ্ষ্ট গুৱাহাটী ইউনিভাৰ্ছিটিলৈকে ৰখি আছিলো, কিন্তু মানে কথা সাধু হ'ল যে, তাকে সফতলৈকে ৰখিছো কি হয়?
উম, হম, হম এ গুৱাহাটী ইউনিভাৰ্চিটি মোৰ বঢ়িয়া হব তাতো নাইনটি খাই মৰিছে।
নাইনটি ফাইভ আৰু কটন
তোমাৰ পাৰ্চেণ্টেজ কিমান? উ
হা
অ তোমাৰ পাৰ্চেন্টেজটো কিমান অ পাৰ্চন্টেজ নাইণ্টি। অ কাট অফ বহুত গ'ল ন তাতে।
ত বহুত মাৰিছে নগাও ইউনিভাৰ্চিটিত মোৰ ছেকেণ্ডত আহিছে সেই বো এইবাৰ এ তাকে কয় নগাও ইউনিভাৰ্চিটিত মোৰ ছেকে কিমান ষ্টুডেণ্ট । ভাল ভাল নম্বৰ পাইছে।
উম আমাৰ ইয়াতেতটো নাইনটি ফাইভ নাইনটি ছেভেন তেনেকে পাইছে।
অ বাপৰে, তোমাৰ থি ইয়েৰ ন কৰ্চটো?
আহ কি।
তোমাৰ তোমাৰ মানে বি এ কোৰ্চটো ঠি এৰ। ন হেল্ল' হেল্ল' শুনিছনে? মানে এইটো ত আমাৰ ফ'ৰ ইয়াৰ ন কৰ্চ।
অ আমাৰ আমাৰ এইযে। ফৰি ইয়াৰ আমাৰো।
ফ'ৰ ইয়েৰে ন?
হেল্ল' অ এবাই জিকি নহয় অ।
আৰু উম।
অ।
দুটা চেম আছে ন তোমাৰ।
দুটা চেম আছে এতিয়া কি বা কৰে। বাকী চাহ পানী খালা।
অ কৰা হৈছে কেছা চালু দি।।
মানে অলপ সময় ধৰি দিলে নহয় কাটি দিয়ে গলটো ।
আচ্চা আচ্চা এই নেৱকটো প্ৰব্লেম কৰিছে জানানে । এইটো এপৰ।
মানে যোনে। ফোন কৰে না। হেল্ল'। অ মানে মই যে মই যে আপোনাক তোমাক ফোন কৰিছো না মই তোমাক কল কৰি আছো নহয় আ ম‌ই । পাম দহ টকা। তুমি যে ৰিচিভ কৰিলা। তুমি ক'বা আঠ টকা।
অ আচ্ছা আচ্ছা আচ্ছা আচ্ছা?
টো। কলটো যে আছে আমাৰ। যে আমি কলটো কৰি আছো এইটো ৰেকৰ্ডিং হৈ আছে? ৰেক ৰেকৰ্ডিংটো আৰু ৰেকৰ্ডিংটো আৰু বেলেগ। কি কৰিব? অলপ স্পষ্ট হলে মানে সিহঁতেও লিখিব ভাল পাব অ আমাৰ যে অসুবিধা হৈছে যে উম। আৰু মোৰ যে অসুবিধা হৈছে কোনে কিমান জোৰকে কয় অ ইমান জোৰকে। ক মানে স্পীড কে উৰে মানে বুজাই নাযায়।
আহ ছ মোৰ চেম্প।
অ উম হম
কৰি আছে ন।
টাইপিংটো কৰি আছো মোৰ। ছিক্স আহ ছিক্স হানড্ৰেড মান চেকে কৰা নাই? তুমি পেমেণ্ট পালা নে নাই?
টাইপিংটো কৰিছিলো কিন্তু মানে কি হৈছে ম স্পষ্ট নাহে ভইচ খিনি চ' অলপ ৰখিছিলো? ই আৰু এলাহ লাগি গৈছে মানে। কৰাই নাই এতিয়ালৈকে কম। মই কৰিমহে আজি চাগে বহুত এলাহ লাগে মই টুৱেণ্টি। চিটামান কলো। মানে প্ৰথম দিন। টুৱেটি থ্ৰী কৰিলো তাৰপিত আকৌ নেক্সট টাইম কৰিলো আৰু।
উম হ্ল' অলপ লিখা ভালকে লিখা মানে এশ দুশ মান পাৰ কৰি দিয়া নহলে মানে পেমেন্টটো নাহিবই?
অ অ অ অ অলপ সোনকালে। কৰিব লাগিব?
আহ মানে মই ছয়শ ছয়শ কৰিলো আৰু আহ।
এটা
আৰু এশ মান চেক হৈছে? এশ এশটা কৰিলো মানে। এশটা মানে চেক কৰিছে আৰু মানে ছয়খন মানে পৰিয়ে আছে চেকে কৰে নাই। এশতা দিলে অ এশ এশতোত দিলে ওৱান নাইনটি থ্ৰী।
অ
মানে পেমেণ্টো ওান হড্ৰেড নাইটি থ ৰুপিজ দিলে। মানে প্ৰচচিং হৈ আছে, এতিয়াও দিয়া নাই অ' প্ৰচেচিং হৈ আছে। এতিয়াও দিয়া নাই বাৰু, কিন্তু হেৰি, চেভেন্তি এইটটা লিখিছিলো নহয়। আগতে
উম,
ছেভেন্তি এইটটোৰ পেমেণ্টটো পাই গলো।নাইটি নাইন কিবা এটা দিছে, নাইটি নাইন মানে ওৱান হান্দ্ৰেদটোৱে কিবা এটা দিছে, হেল্ল', ব্ৰ' হেল্ল' হেল্ল'
হেল্ল'
অহ, মানে অলপমান ৰখি দিলে কাটি দিব কলটো। হেল্ল' হেল্ল' হেল্ল' কাত ক কাট খাই গ'ল চাগে। হেল্ল' হেল্ল', দুৰচিল। হেল্ল' ব্ৰ' হেল্ল'
হেল্ল',
অ' ব্ৰ, সুণিছা?
অ' এতিয়াই শুনিছো, এতিয়া শুনিছো হেল্ল', অ' এতিয় শুনিছো দিয়া অ অ অ ত ঘৰ বা কিমান দূৰ তোমাৰ কলেজ?
ঘৰৰ পৰা মোটামুটি হ'ব, ত্ৰিশ কিলোমিটাৰ মান ত্ৰিশ কিলোমিটাৰ নহয়, বিশ কিলোমিটাৰ মানো হ'ব।
অ' ৰেগুলাৰ অহা যোৱা কৰা ন?
উম' হম' হ',
মোৰ বেছি নহয় মোৰ দহ কিলোমিটাৰ হৈ যাব চাগে।
আচ্ছা'।
সেয়া, তুমি কিহে অহা যোৱা কৰা?
হা হা
তুমি কিহৰ আহা যোৱা
হেল্ল' মই বৰ্তমান বাইকত গৈ আছো। অ' মই বৰ্তমান বাইকত গৈ আছো আৰু মানে এক্সাম এক্সামটো দিলো নহয় ছিক্স চেমৰ।
আহ-আহ,
একজাম হৈ গ'ল। ছিক্স এক্সাম ছিক্স ছেমৰ, টো হৈ গ'ল, হৈ গ'ল।
চবতে।
বাকী তোমাৰ বয়সটো কিমান বয়সটো হা। অ বেলেগ বেলেগ কিবাতে এতিয়া হৈ আছে। তোমাৰ থাৰ্ত থাৰ্তচেমৰ একজাম হৈ আছে অ। মোতকে হ মোতকে সৰু হ'বা দিয়া। হে মোতকে অলপ সৰু হ'বা। উম। বাকী নতুন নতুন কলেজ যাবা এতিয়া। মই অহ।
কিবা মানে এক্সইটেড আছোঁ যদি বেয়া লাগি আছে মইউনিভাৰ নাপালে ন চব অলপ ব লাগি আছে এতিয়া।
অহ বাকী মই কলেজৰ ইলেকচন খেলিছিলোঁ অহ।
আতচ্ছা থাত সিকিলা নে নাই অঔ। কংগ্ৰেছ শ্লেলেচন।
এতিয়া নহয় দুবছৰ আগত হে এহে
অহঔ আচ্ছা আচ্ছা থাৰ্ড চেমৰ খেলা যায় ন।
হেল্ল থাৰ্ড চেমতো খেলো যে ফাৰ্ষ চেমতো খেলো যে মানে থাৰ্ড চেমত হ'লে তোমাৰ চিনাকি অলপ হ'ব ন।
ত
কি হ'লে ভাল হয়।
এ
হেইত খেলিব লাগে নতুন এ একসপিৰিয়ঞ্চ নহয় ন।
তাৰ পিছত যিমান মানে কি জান অলপ সেইটো হয় কিন্তু মানে। পইচা খৰচ হয় আৰু মানে অলপ ৰিক্স থাকে অ।
পইচা খৰচ নহওঁহে ইমান। মানে নতুন নতুন গৈ আছা ন! মানে অ নতুন নতুন ম আমি যেতিয়া নতুন গৈছিলোঁ, তেতিয়া মানে এই হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়োৰ ছেকেণ্ড ইয়াৰত ইলেকশ্যন খেলে ন। আৰু ওচৰৰ মানে কলেজ কলেজ এটা আছিলে, তাতে ইলেকশচন খেলে ভাবোঁ কিমান বা টকা ল টকা যায় হেল্লো' হেল্লো'। হেল্লো' ব্ৰও। হেল্ল' হেএল্ল' অ ব্ৰু। হেল্ল' । নটৱকৰ প্ৰব্লেম চাগে। হেল্ল' শুনিছানে ব্ৰো হেল্ল' হেল্ল' দৰচিল
অ শুনি আছো, শুনি আছো, শুনিছানে?
অ শুনি আছো কিবা নেটৱৰ্কৰ প্ৰব্লেম চাগে ।
অলপ নেটৱৰ্ক প্ৰব্লেম কৰিছে।
মই আৰু এনেই এনে মানে বকি আছো অলপ নহ'লে কাট খাইযাব ন কলটো। অ মানে হেৰি মানে, আমি যেতিয়া প্ৰথম প্ৰথম গৈছিলো ন হেল্ল'
অহ গম পাইছো গম পাইছো । উ
মানে যেতিয়া প্ৰথম প্ৰথম লাগে তেতিটো লাগে বহুত টকা খৰচ যাব । তাৰপিছত এই যে সংগঠন বিলাক থাকে নহয়। সংগঠন বিলাক থাকে বহুত। সংগঠন পাবা তুমি আগত। কলেজ টো যোৱা? মানে বহুত সংগঠন থাকে, আছু এচিপি থাকে এ ভি পি থাকে।
অঁ অঁ।
তেনেকে সিহঁতে সহায় কৰে।
আচ্ছা আচ্ছা ম তাকে মানে চাই লওঁ দেই মানে খেলি খা খেলা কিন্ত ম
এই নতুন এটা এক্সপিৰিয়েঞ্চ পাবা। অ হয় । বহুত এক্সপিৰিয়েঞ্চ মানে চবতটো ফিল্ডতে এক্সপিৰিয়েঞ্চ থাকিব লাগে, তেতিয়াহে ভাল ।
সেইটো হয় অঔ, হি হি তাকে চিনা ফিত সকলৰ চিনাকি আছে বাউ ।
অ বাকী এবছৰ মান এইবছৰো খেলিব পাৰা যদি মানে ভাল এটা সংগঠনৰ পৰা । খেলা ।
অ অ আচ্ছা আচ্ছা।
উম বেক সি যদি এইবছৰ নেখেলা তেন্তে একবছৰত মানে গেপ দিলে, বহুত ভাল হ'ব।